অ, কি কৰি আছা?
অ,
কি কৰি আছা?
আছো মই এয়া বহি আছো, মানে ৰুমতে আছো। আৰু তুমি ক'ত আছা?
মই ঘৰতে আছো। এনেই বহি আছো। উম, এনে বহি আছো।
অ,
উম, তোমালোকৰ সেইফালে চাইদ এতিয়া মানে শিক্ষা- দীক্ষাত কেনেকৈ চলি আছে?
শিক্ষা ক্ষেত্ৰতো মানে ভালেই। এতিয়া বৰ্তমান আমাৰ গাঁৱতে সেফালে মানে ভালেই আৰু এতিয়া বৰ্তমান। কিছুমানটো মানে এনেকে ডাঙৰ ডাঙৰ পঢ়া। আছে বি এ পাছ, এম এ পাছ। এনেকৈ আৰু। আৰু চাকৰি কৰা এনেকুৱাও আছে। কিছুমান বেছি নহ'লেও মানে আছে আৰু, লগা খিনি ধৰ। আৰু কিছুমানটো এনেকুৱাই পঢ়ি আছে। ক্লাছ নাইন, টেন। ট, পঢ়ি আছে। আৰু, কিছুমানটো এনেকে স্কুল মানে এৰিলা আৰু। কিছুমান পুলি বিকিনি কিবা এনেকে বেলেগ কিবা এটা কাম কৰি আছে। মানে কিব কিবি কোম্পানী বা ক'ম্পা এনেকাই মানে হাজিৰা ঠিকা কাম কৰি আছে।
অ, অ।
এনেকুৱাই আৰু! কিছুমান মানে এনেই থাকে ঘৰত আৰু ইফালে তোমালোকৰ ছাইডত কেনেকা?
অ', এতিয়া, আমাৰ চাইডটোত ক'ব গ'লে মানে আগৰ দিনত যেনেকুৱা আছিলে
অ',
কম্পেয়েৰ কৰিলেটো এতিয়া, বহুত ভাল। অৱস্থা ন, আগৰ দিনত মানে পেৰেঞ্চ বিলাকে মানে মাক দেউতাকে এইটো শিক্ষা দিক্ষাৰ যিটো ভেলু টো জনা নাছিলে ন! অ', সেইটো কাৰণে মানে আগৰ দিনত ইমান মানে পঢ়াব লাগে, স্কুলত পঠাব লাগে এইবিলাকত মানে বেছি গুৰুত্ব টো দিয়া নাছিলে। ত সিহঁতে, অ', মানে অ', কথাও নাছিলে আৰু আগৰ দিনত এইটো মানে স্কুল কলেজ এইবিলাক ওচৰতো নাছিলে ন, দূৰ-দূৰ যাব লাগে এইকাৰণে মানে বেছি টো গুৰুত্ব দিয়া নাছিলে। অকল কাম কৰা, কাম কৰা মানে পইচা কমা এইবিলাক আছিলে। কিন্তু, এতিয়া মানে চব মানে স্কুলত অ', নোযোৱা তেনেকুৱা মানুহ নাইয়ে বুলি ক'ব লাগিব। চব পেৰেন্টছবিলাকে মানে এতিয়া অ', পঢ়াৰ বা শিক্ষা দিক্ষাৰ যিটো ভেলু, এইটো জানা হৈ গ'ল। আকৌ, মানে এতিয়াতো চব পঢ়া-শুনা থাকাই হৈ গ'ল ন! এম এ, বি এ এইবিলাকত মানে আমাৰ গাঁৱতো ডক্ট ডৰ পৰা আছে, ইঞ্জিনিয়াৰ পৰা আছে, এইটো ইলেক্ট্ৰিক ইঞ্জিনি ইঞ্জিনিয়াৰিং কৰা আৰু ইফালে এম বি বি এছ আৰু মানে ডাঙৰ- ডাঙৰ চাকৰি কৰা এনেকুৱা হয় অফিচাৰ তেনেকুৱা আছে। উম আৰু ইফালে, পৰি থকা আছে। স্কুল পঢ়ি থকা, কলেজ পঢ়ি থকা। ইফালে আৰু জবৰ কাৰণে প্ৰেপেৰেচন কিবা আহ,
অ', - অ',।
পইছা থাকিলেও নাথাকিলেও মানে পঢ়াৰ যিটো উম ভেলু এইটো জানা হব ন! চবে স্কুলত অ', পঢ়া হৈ গ'ল। নিজৰ মানে ল'ৰা ছোৱালীবিলাক, লাগে মানে বহুত কষ্ট কৰিব। কিন্তু অ', ভাল স্কুলত দিব লাগে। ল'ৰা-ছোৱালী কেনেকুৱা আহি গ'ল। অ', কষ্ট কৰি হ'লেও খৰচা কৰি ভাল স্কুলত পঠাই দিয়ে উম, ভাল- ভাল ছাত্ৰ-ছাত্ৰী বিলাক মানে বহুত শিক্ষিত হয় বৰ। উম। মানে আগৰ দিনত টো' অ', মই যোনটোৰ আৰু আগৰ মানে বয়সীয়া মানুহ বিলাকৰ পৰা আগৰ দিনত মানে, এনেকুৱা কোৱা আছিলে বোলে পঢ়ি কি পাবা? পঢ়ি কি পাবা ন! এনে হে ল'ছ হয়। অ', মানে অ' কোৱা মানুহ আছিলে। আজিকালিটো তেনেকুৱা নাই। চবে পঢ়িব লাগে, পঢ়িব লাগে, ডাঙৰ মানুহ হ'ব লাগে, তেনেকুৱা ইনকাৰেজ কৰা মানুহবোৰ আছে। উম।
হয়, কথাটো মানে সেনেকাই হয়। আগৰ দিনত মানে বাহিৰত মানে, ওলাব মানে, ভয় কৰিছিল মানে মানুহকেইটা চাকৰি কৰো আৰু বাহিৰত যাব লাগিব, ঘৰ এৰি পিনি যাব লাগিব। মানে ঘৰটো এৰিবা নোৱাৰিব। তেনেকুৱা আৰু মানে ঘৰতে থাকিম। ঘৰতে কাম কৰি লাগি খাওঁ। এনেকুৱা মানে ভাৱনা চিন্তাবিলাক আছিল আৰু।
উম।
অ', আজি কালি কিন্তু এইবিলাক সলনি হৈ গ'ল আৰু আজি কালি কি শিক্ষা নাথাকিলে আৰু
এক
শিক্ষা নাথাকিলে একো নাই মানে আমাৰ শিক্ষা শিক্ষাই আমাৰ সমাজখন আমাৰ সংস্কৃতি মানে আমাৰ দেশখন মানে সলনি কৰি দিয়ে আৰু সেইকাৰণে আমাক শিক্ষাটো মানে মানে অতি মানে জৰুৰী হয় আৰু।
উম।
এইবোৰ অ' এইবিলাক লাগে মানে।
উম।
সেইকাৰণে আমি শিক্ষাৰ ক্ষেত্ৰত অলপ মানে মন দিব লাগে।
উম।
তাৰপিছতহে আমাৰ মানে এনেকৈ ডাঙৰ ডাঙৰ মানুহ বি লাক আমাৰ সমাজখন চলাবলৈ মানে মানুহ ওলাই আহিব। আৰু সমাজখন এনেকুৱা উন্নতি হ'ব।
উম।
আমাৰ যি আমাৰ পেৰেণ্টছ যি মা দেউতা এইবিলাকৰ মানে আগৰ দিনত ইমান শিক্ষা শিকা শিকা লোৱা নাছিল আৰু।
অ', হয়।
মানে কিছুমান মানে সুযোগ পালিও মানে এনেকাই মানে। আদাং আদাং মানে কিবা কৰিছিল আৰু।
অ', অ'।
এতিয়া এতিয়া হয় এতিয়া
হয়।
হয়।
খেতি বাতিটো বহুত ডেভলপ হৈ গ'ল আজি আজি। কালি চাব গ'লে আগৰ দিনত মানে খে আজিকালি বেলেগ বেলেগ ধৰণৰ নিয়ম এইবিলাক আহি গ'ল অ' এইবিলাক
অ'
বেলেগ-বেলেগ-বেলেগ-বেলেগ ঘৰত তেনেকৈ মানে বিজনেছ আহ' মানে অ' কাৰোবাৰ আ বোৱা মানে শিক্ষা দীক্ষা লয় ৱবিং খোলা হয়
অ
ই কাম কৰা ৰাস্তা ওলা ওলাই লব পৰাই তেনেকুৱাই হৈ গল মানে মানুহ বিলাক আগতে মানে পইচা অ পইচা বিলাক অ ইনকাম কৰ মানে বহুত কম আছিলে ৰাস্তা বোৰ ন এতিয়া শিক্ষা দীক্ষা বাঢ়ি গ'ল সেইকাৰণে মানে আইডিয়াও বাঢ়ি গ'ল নিজৰ নিজৰ ৰাস্তা মানে নিজে বাচি ল'ব পৰা হৈ গল মানে এতিয়া কাম কৰিলে পইচা আহে তেনেকুৱা হৈ গল ন শিক্ষা শিক যোগেদি হৈ গ'ল সেইবোৰ সেইবোৰ মানে
অঁ অঁ
উ
হয়
অ
মানে শিক্ষাতটো লাগে মানে শিক্ষা নহলে এখন মানে সমাজে ভালকে জীয়াই থাকিব নোৱাৰো আৰু আজিৰ দিনৰ মানে শিক্ষাতটো লাগে মানে শিক শিক্ষা নাথাকিলেও জীয়াই থাকিব কিন্তু মানে এই সমাজ খন মানে মানে ইমান শান্তিকৈ থাকিব নোৱাৰিব আৰু মানে আজিকালিৰ যিটো যি ডেভলপ হৈ আছে না আজিকালি মানে এইবোৰ মানে নহ'ব আৰু যিখন সমাজত পঢ়া শুনা এনেকুৱা কিবা নাই বেছিভাগ এই সমস তান মানে ইমান ডেভলপ নহ'ব
উম আৰু এতিয়া বহুত ইম্পৰ্টেণ্ট হৈ আহিল ন আগতে মানে অ বিয়া পাতা টাইমতো বোলে অ হাতৰ কামটোহে সোধা আছিলে আগত ত ন কি বনাব জানে অ কি বুব জানে মানে কাপ কাপোৰ বনাব জানিনে নাই এইবিলাকে সোধা আছিলে বোলে আজিৰ দিনত মানে কিমান লগি পৰিছে ন কিমান লগি কৰিছে কি কাম কৰা অ পিছত কি কাম কৰিব ভাবি আছা সেইবিলাকে সোধা হৈ গ'ল আৰু সেইকাৰণে মানে আহ শিক্ষা দীক্ষা বহুত মানে আহ প্ৰয়োজন হৈ আহিল
হয়
আৰু অ ভালো ন এতিয়া ডেভলপ হৈ গ'ল বহুত সলনি হৈ গ'ল আগৰ পৰা
এনে তোমালোকৰ গাঁৱৰ কিমান এনে এ কাৰ ল'ৰা ছোৱালী আছে বৰ্তমান
বৰ কৰি থকা ন আছে বহুত অ আছে বহুত খিনি মানে এশ ডেৰশ মানৰ ওচৰতে হ'ব চাগে আৰু
অ
এনে অ এনেইতো আমাৰ গাওঁ মানে বেছি ডাঙৰ নহয়তো ন অ উম, চব মানুহ মানে আমাৰ গাঁৱত। তিনিশ কিমান বাহে আছে বোলে তিনিশ। অকমান বেছি হ'ব অ, তেনেকুৱা মানে। কিমান অ, পঢ়ি এনে থাকা হৈ গ'ল। কিছুমান বেলেগ বেলেগ কাম কৰা আছে কিছুমান চাকৰি কৰা আছে। কিছুমান মানে বয়স হৈ গ'ল। এনেকুৱা ষ্টুডেন্টবিলাকে এতিয়া কৰি থকা মানুহবিলাক এশ দেৰশ তেনেকুৱাই হ'ব চাগে অ,
উম, উম, উম।
তোমালোকৰ?
আমাৰো এনেকাই মানে, আমাৰো ডাঙৰ নহয় গাঁও।
উম, উম।
আৰু ইমান মানে এতিয়াতো ইউথছবিলাক নাইয়ে মানে। ল'ৰা-ছোৱালী মানে, ইমান নাই। কিছুমান বিয়া হৈ গ'ল আৰু কিছুমানে মানে বাহিৰত গ'ল আৰু কিছুমানে কৰি আছে। এনেকাই আছে আৰু টিউচন, টিচন আছে চাগে এতিয়া বৰ্তমান, ইমানে।
উম, উম, হ'লে আমাৰ টাইম হৈ গ'ল ন।
দহ, ঠিক আছে।
উম, উম, দহ।